হেল্ল'।
অঁহ', কি' অঁহ শুনিছো।
এয়া আছো।
অঁহ।
ব্লাউজ এটাকে চিলাওঁ বুলি ভাবি এয়া কাটিবলে লৈছিলোঁ।
অ চাহ খোৱা হ'ল?
অঁহ ', অঁহ ', চা হ'ল-হ'ল এই সন্ধিয়া আলহী আহিছিলে ওচৰৰে। এ সিহঁতলৈও বনালো আমিও খালোঁ।
অঁ।
তাকে এতিয়া ভাত-পানী দেৰিকে বনাম যেনিবা সেই ব্লাউজ এটা আছে তাকে বোলো অকণমান চিলাই লওঁ বোলো।
উম' তাকে হে।
অ।
অঁহ। তাকে বাকী ভালে আছা?
অঁ আছো ভালেই।
উমঁ ভাত খাবলে কি' আনিছা?
ভাত খাবলে এ' কালিয়ে খাচি মাং- অন কণ
অঁহ।
তিক ত' আকৌ বা এ' মনেই নগ'ল কালি ৰাত খালো যে এই লাগিব।
অঁহ', অঁহ। অঁহ।
ল'ৰাটোৱে আকৌ মানে খাচী মাংস খাই। উমঁ।
অঁহ', দিনত বিচৰা নাই?
নাই-নাই দিনত আমি নৰ মানে একেবাৰে নৰ্মেল ভাত'হে খালো আৰু ভাত। কেৰেলা, আলু ভাজি, পাপৰ, আচাৰ এনেকে সিও তেনেকেই খালে দিনত- আজি।
অঁ অ
তেনেকেই খালে সি।
আমাৰ মাছ আনিছে গে
অঁ।
উম, মাছ আনিছে চটফটিয়ে বিলাহীয়ে লৈ আহিছে। এ লোকেল মাছ কিবা হেৰি লে লোকেল কিবা।
হায়।
অ, চটফটি এতিয়া ওলাইছে যে ইমান মিঠা মা
অ, পাই ইচ মই যে কিমান ভাল পাও চটফটি আগতে দেতাই মোক ঘৰৰ পাহে দি পঠাই। কোনোবা গলে গ গুৱাহাটীলে একে ইয়াত যে বস্তু গুৱাহাটীতো নাপায় ইয়াতো নাপায় বাৰু।
অ, চটফটিটো মিঠা জিকা চিকাতকে আকৌ।
অ, আৰু ধুন টেষ্টো লাগে ভাজি খাইও ভাল লাগে নহয়। বৰ সোৱাদ।
আমি এইকেইদিন সেই মাছ সৈতি চটফটি খাইছো ইমান ভাল লাগিছে খাই আজিও আনিছেগে গৈ।
হুম,
কোনোবা আহিলে দি পঠাবাচোন ঔ চটপতি অলপ কিনি দুই কেজি মান। মই যে বৰ ভাল পাও পাই।
এই ইয়াত হেনো চবজিৰ দাম বহুত সস্তা হৈছে এই আমাৰ সেই শুকুবাৰ বজাৰ কিন্ত কিন্তু আমাৰ শুকুবাৰ বজাৰতখনো চবজি দাম বহুত সস্তা বোলে।
অ',
কিন্তু আমাৰ যোৱা নহয় যে আমাৰ দুটা মানুহ চবজি ইমান নালাগে যে।
অ, আজি আমাৰ ইয়াৰ বজাৰতো সস্তাত দিছে।
অ',
উম, অ, জিকা ইয়াতে আজি বিচ টকা, ঐ সেইফালে জিকা আজি ইয়াত বিশ টকাকে আনিলো দিনত।
অ',
আচ্ছা।
তাকে হে। সেই দালি চালিতকে এইবিলাক বস্তুৱে খাই ভাল লাগে তৰকাৰিকন।
অ',
উম,
অ', তাকেতো
এইকেইদিন তাকে খাই আছো একদম ভাল লাগিছে আকৌ মধুসোলং আৰু সেই এই তোমালোকৰ তাতো আছে পনৌনোৱা বুলি কয় বৰ ধুনীয়া সেইটো শাক খাব লাগে।
অ, চিনি পাওঁ মই ইয়াতে নাই দেখা।
মই দেখিছো - দেখিছো মনত আছিলে।
নাই - নাই।
তাকে। বনুনোৱা পিয়ালি পালেঙৰ সৈতে মিক্স কৰি বিলাহী দি বনাব লাগে। এই বহুত ধুনীয়া লাগে খাই বা মধুসোলং দি।
অ',
তাকে হে ভাল লাগে খাই।
অ।
বতৰ কেনেকুৱা?
বতৰটো ভাল আজি ডাৱৰ বতৰটো ভাল অ,
অ', আমাৰ ৰাতিপুৱা অ, উঠিছে অ', অ',
অ, আহিব
তাকে
আমি চা মই তাই আছো। সোই উঠি ভাবি।
অহহ সিও কৈ আছে কল কল কলাই আছে।
অ অ আমাৰ বুবুলিটো দেদা দেদা অ দেদাফালে চোৱা না। দেদা পৰি যোৱা।
আমাৰ আকৌ ৰাতিপুৱা বেলা ডাৱৰীয়া আছে ই মোৰ। মোবাইলতে চিনেমা চাইছে।
অ।
অ ৰাতিপুৱা বেলা ডাৱৰীয়া। তাৰ পিছতে একে দুপ দুপৰীয়া এনেকুৱা এচাত। যি ৰ'দ ওলালে তাৰপিছতে আকৌ তিনটা বজা পা। আকৌ দপডপকে বৰষুণ উম।
অ
তাপা এতিয়া বাও।
এয়াতো একদম বতৰটো।
নহয় নহয় দপ দপকে এচাটি দি আকৌ এৰি দিলে কিনকিনাই আছিলে। তাপা এতিয়া বতৰটো বাও ইমান গৰ অ অভাৰ গৰমটো নাই বাওঁ ঠাণ্ডাই।
অ ইয়াত আকৌ ভোক ভোককে গৰমটো আছে।
অ নাই নাই অলপ। ঠাণ্ডা ঠাণ্ডা ভাগটো আছে বাও উম।
অ
তাকেহে। অ অ বাকী অহা নাই।
আহিলে আহিলে এইমাত্ৰ আহি গাটো ধুই উঠি আহিছে।
অ তাকে।
গা ধুইয়ে মেলিয়ে।
ভাত পানীটো দেৰিকেহে বনোৱা হ'ব আও।
অ ভাত বনাম আৰু অকনমান লাহেকৈ। টিউচন চাৰজন আহিম বুলি কৈছিলে আহে নেকি চাই আছো মানে। নাহিবই চাকে কিজানি।
ল'ৰা পঢ়াবলে নে।
অ কালি নাহিলে ক'লে নিজেই আজি নাযাও দিয়ক আজি। অ স্কুল হেৰি হৈছেহে কালিলে যাম দিয়ক আজি মই ৰিষ্ট। লও এনেকে ক'লে।
আমাৰ ল'ৰা কলকলাই আছে।
আহ সি ভাবিছে তাইৰ লগতহে কথা পাতি আছে সেইকাৰণে মোক কৈ আছে।
তাকে দাদাই ফোন কৰিছিলে হেৰি বুলি দেউতাৰ গাটো ভাল নহয় বুলি কৈছি লে মই বোলো মই মই বোলো যাম দে এনেকে ক'লো।
অ।
তাৰপৰা আকৌ এতিয়া ফোন কৰিছিলো দেউতা বোলে মই চেণ্টাৰতে আছো বুলি ক'লে ভিনদৈয়ে বোলে মই ইমান দুখ। ভাগই আহিছোঁ হেৰি যাবলৈ মন নাই দেউতাৰ ঘৰতো নাই যদি আকৌ দেউতা আহোঁতেও অকণমান সময় লাগিব।
অ দেউতাই কি বুলি কৈছে কি হৈছে বুলি ক'লে।
উম মই নুশুধিলোঁ ভাল দেখোন ধুনীয়াকে কথা পাতিছে মোৰ লগত।
অ গাতটো বেয়া বুলি কৈছিলে।
অ শুই আছিলে হেনো গাটো বেয়া বুলি কৈছে, নক'লে দেখোন ভালেই বুলি কৈছে মোক। সুধিছে একে গুৱাহাটীলে কেতিয়া যাবি? মই দুদিনমান দেৰিকে যাম এনেকে কৈছোঁ। অ তাৰপিছত কাইলে আকৌ ডাঙৰটো লৰা জন্মদিন নহয় জানো?
অ। তাকে অ মিন্টুৱে অথনি কৈছিলে হেই ডাঙৰ এটো লৈ যাম এতিয়া কি কৰিম মই সিদিনা অ দুশ টকা এটা দিছোঁৱে সিদিনা বেছিকে।
জানিছো অ। তাকে ময়ো মানে হেৰি মোক কৈছিলে বোলে কেক এটা বনাই দিব পাৰিবানে বুলি। তেওঁ ম বোলো মোৰ ইমান কাইলৈও মানে সাধাৰণ সভা আছে এইবিলাক গোটৰ সাধাৰণ সভাবিলাক হৈ আছে যে। তাৰ পিছত এইটো ওপৰতহে আকৌ নাই দিয়া আকৌ নগ'লে ধৰচোন নিজৰে লচ নহয় জানো?
অ।
তাপা তাক বোলো হেৰি ছবিলে ফোন কৰি কৈছোঁ বোলো ক্ৰীম চ্ৰীম চব মই আনি থৈছোঁ, মই দি দিম ঘৰতে বনাই দিবাচোন এটা এনেকে কৈছে।
অ অ ঘৰতে বনাই দিব পাৰে তাইও শিক কি থৈছে ন। অ।
বনাই দিলেই হ'ল এ মনে না যাই নহয় এই ছটা বজাত ঘৰ সোমাইছোঁহি আহি।
অ দেৰি হয় দিনটো কষ্ট হলে কতো মন যাব ন।
আকৌ ৰাতিপুৱা ধৰা আকৌ ওলাই যাবই লাগিব।
অ
তাৰপৰা মই বোলো হ'ব মই বস্তুখিনিকে দি দিম বনাই দিবা বোলো মই চাগে সন্ধিয়াহে যাব পাৰিম আও কাইলে।
অ,
তাকে আমাৰ মানে এই সাধাৰণ সভাবিলাকত যাব লাগে এই সখীবিলাকক সম্বৰ্ধনা জনাই যে।
অ।
মানে ধৰচোন নিজৰ এটা পৰিচয়টো ধৰচোন ইমান ধুনীয়াকে দুশজনী মানুহৰ ওচৰত, সন্মান এটা দিয়ে যেতিয়া আকৌ সিদিনা নগ'লেও বেয়া লাগে নহয় নিমন্ত্ৰণ কৰে।
অ টোন ভালো লাগে ন তেনেকুৱাত।
তাকে ভাল লাগেতো দুশজনী মানুহৰ ওচৰত আমাৰ অফিচৰ চা হঁত মুখ আগত সম্বৰ্ধনা জনাব আ। সেইকাৰণে ধৰাচোন যাবলে মনো যায় বা যাব লাগেও নিজৰ পঞ্চায়তটোত যেতিয়া।
অ। যোৱটো ভাল আৰু
অ এতিয়া কাইলৈও আছে পৰহিলৈও আছে তাৰ পিছদিনাও আছে এইকদি লাটৰ লাটত আছে।
অ অ তাকেইতো।
তাকে
যাবা ভালহে গলে,
দেহাই কি কৰিছে।
দেহা আছে বাহিৰৰ ৰুমতে। এনেই বিচনাতে পৰিয়ে মোবাইল চাই আছে।
অ অ,
আমি আকৌ এইটো ৰুমত আছোঁ।
তাকে। কালি ৰাতিহে বতৰটো বৰ ধুনীয়া আমি ৰাতিপুৱা তিনিটা বজাত ফেন অফ কৈ দিলোঁ গা কিমান ঠাণ্ডা হা। তিনিটা বজাৰ পৰা অফ কৰি শুইছোঁ যদিও মানে একেবাৰে ধুনীয়া ঠাণ্ডা হৈ আছে আও।
অ,
উম,
অ,
বাকী ল'ৰাক বেজি দিবলে কেতিয়ালে নিয়া হ'ব।
উ বেজি দিবলে চাওঁচোন মংগল বাৰ মানেহে, ছুটি কোনদিনা পাই। মংগলবাৰ মানে নিও নেকি।
অ অ,
উম কেইদিন মান হল। কালিলে ছুটি পাই যদি নিব পাৰিলো হয়।
অ,
তাকে পত পাতি চাই লওঁচোন।
চাই ল অহ,
অ পাতি চাও।
অ', অ',
কি কয়?
অ', অ',
অ',
তেনেহ'লে হ'ব দিয়া মই পিছত আকৌ ফোন কৰিম।